হেল্লো' হেল্লো' অঁ শুনা পাছা?
পাই আছো, তুমি শুনা পাই আছা?
অ মইও শুনা পাইছো অ।
অ কি কৰি আছা?
মই এতিয়া এনেই ফেনৰ লগত বহি আছোঁ।
অ বাকী ভালে আছা নে?
উম ভালে ভালে, তুমি কি কৰিছা হয়? অ চবৰে ভাল।
এনেই বহি আছোঁ ৰ'বা মইও।
উম, ভালনে খবৰ খাতি?
অ আছো দিয়া আৰু।
অ ভাত পানী খালা?
ভাত খোৱা নাই ৰবা অকন পিছত খাম। অকন - কাম কৰি আছিলো এ দেৰি হ'লেও, পিছত খাম ৰ'বা অকমান।
অ।
বাকী চামাৰ ভেকেশ্যন কেনেকুৱা চলি আছে?
ছামাৰ ভেকেশ্যন ঠিকে চলিছে বৰষুণো দিছে ৰ'দো দিছে সেনেকেই আছো আৰু।
অ বেলেগ কামটো একো কৰা নাই নেকি ছামাৰ ভেকেশ্যনত, মানে নিজৰ কিবা ইনকাম আৰু?
ইনকাম মানে এই টিউচন কৰাই আছো।
অ।
দুষ্ট বাচ্ছা প পাইছানে টিউচন টাইমত দুষ্ট যে ল'ৰা ছোৱালী থাকে নহয় সেই দুষ্ট ল'ৰা ছোৱালী পাইছানে?
সেনেকুৱা এতিয়ালৈকে পোৱা নাই ক'ব গ'লে যি পঢ়াও মানে যোনবোৰ কওঁ সেইবোৰ কৰে। এ এটা দুটা মানে হোমৱৰ্ক যোনবোৰ নোৱাৰে নকৰে কেইটামান সেনেকুৱা আছে বাও। হ'লেও দুষ্ট সেনেকে কৰা নাই কোনো।
অ মানে কিবা কৰি আনিব দিলে কৰে আৰু ন
অ অ কৰে
তোমাক ভয় কৰে মানে সেইটো কাৰণে
ভয় কৰে অ উ হেৰি নোৱাৰিলে যে অলপ ভয় ধমকি দি দিও লাহেকে মাৰিও দিও কেতিয়াবা সেইকাৰণে
হা হা অ অকণ দম দিব লাগে ভয় খুৱাব লাগে নহলে ভাল নহয় সিহঁতে
অ হয় হয় নহলে পিছলে নিজে নপঢ়িব হেৰি নিজৰে মানে হেৰিটো বেয়া হ'ব ক'ব গলে ৰিজাল্ট বেয়া হ'ব
অ সেইটো হয় বাৰু মানে এতিয়াই এতিয়া সৰু বাচ্ছ বিলাকে এইখিনি সময়তে ভালকে শিকিব লাগে তোমাৰ যিবিলাক আমাৰ অ মানে বানান লিখিব লাগে সেই চেন্টেঞ্চ বিলাক এইবিলাক মানে সিহঁতে এতিয়া শিকিব লাগে
উম হয় মানে টিউচনটো কৰিলে নিজৰ ভালেই মানে যোনে পাৰে সিহঁতে কৰিব নালাগে মানে কিছুমান অলপ থাকে ন মানে লগালগ ধৰিব নোৱাৰে বুজি নাপায় তেতিয়া সেইটো ল'ব লাগে মানে ক'ব গ'লে
অ সেইটো হয় আৰু টিউচনটো তোমাৰ বাচ্ছা বিলাকৰ কাৰণে ভাল মানে লোৱাৰ ষ্টুডেন্ট বিলাক অ সেইকাৰণে ভালো টিচাৰ বিলাকৰ কাৰণে
কেনকা আমাৰ নিচিনা ডক্তৰবোৰ যিটো টিছপগৰাকী তেতিয়া এক্সপিৰিয়েঞ্চ এটা হয় সিহঁতো শিকিব পাৰে আৰু নিজৰ এটা এক্সপিৰিয়েঞ্চ হৈ থাকে
উম মানে যোনে পিছলৈ হেই শিক্ষক শিক্ষয়িত্ৰী হ'ম বুলি ভাবিছে সিহঁতলে মানে বেছি ভাল সিহঁতে মানে এটা এক্সপিৰিয়েঞ্চ পায় ন যে এইটো এনেকে পঢ়ালে এনো কা হ'ব সেনেকোৱা হয় মানে ক'ব গ'লে অহ মানে হেৰি উম হয় মানে হেৰি ক'ব গ'লে স্কুলত যে হেৰি শিক্ষক শিক্ষয়িত্ৰীয়ে পঢ়ায় সেইটোতো সিহঁতে নিজে পঢ়িব কিন্তু সেই কিছুমানে বুজি নাপায় সেইটোক তেতিয়া হেৰি টিউচনত বুজোৱা হয় ক'ব গ'লে আৰু টিউচনটোত সেই
স্কুলতো শিকে বাৰু ক'ব গ'লে স্কুলত মানে বেছি ভালকে বুজি পাব ক'ব গ'লে স্কুলত মানে হেৰি ইহঁতক ডিচিপ্লিনেই হওক কেনেকে মেইনটেন কৰে তাৰপিছত
উম
কেনেকে মানে তলে সেই জীৱনত উন্নতি হ'ব সেই ভাল দিশে যাওক সেনেকে পঢ়োৱা যায় ক'ব গলে
এনে স্কুলবিলাক তাৰ মানে বস্তু এটা বহুত জানানে কিছুমান স্কুলত তোমাৰ
তোমাৰ টপাৰবিলাক বেছি
উম হয় হয় মানে চোৱা টপাৰ খিনি বুলি কয় মানে বেছি গুৰুত্ব দিব নালাগে মানে চবকে সমান ভাৱে চাব লাগে। ক'ব গ'লে ই যদি পাৰা নাই মানে ইয়াক অলপ তাৰ বন্ধু বান্ধৱীকে হওক বা টিচাৰে হওক মানে সি ফ্ৰী টাইমত মানে শিক্ষক শিক্ষয়িত্ৰীৰ ওচৰত গৈ কিনে এইটো কেলে বুজি নাই পোৱা কেনেকে আহিছে মানে ভালকে সুধিব লাগে যদি টিচাৰহঁতক সেতে সুধিব ভয় কৰিছে তেন্তে নিজৰ বন্ধু বা বান্ধৱীক সুধিব লাগে যোনটোৱে পাৰিছে মানে তেতিয়া সিহঁতে অলপ বুজাই দিয়ে কিছুমান টিচাৰে বুজোৱা খিনি মানে ষ্টুডেণ্ট ধৰিব নোৱাৰে যে কেনেকে আহিছে। সেইটো মানে কিছুমান ভাল হেৰি লগৰে বুজাই দিব পাৰে ক'ব গ'লে ত সিহঁতে সিহঁতৰ ওচৰত বুজিব পাৰে সেইটো।
সেইটো হয় বাৰু। তোমাৰ মানে কি হয় আজিকালি টিচাৰ বিলাকো ফ্ৰেণ্ডলি হ'ব লাগে ষ্টুডেন্টৰ লগত। যদি ফ্ৰেনডলি নহয় তেতিয়াহ'লে ষ্টুডেণ্ট বিলাকে মানে ভয় সোমাই পেলাই সিহঁতে পঢ়িব বহুতে মানে সাহস নকৰে বুজি নোপোৱা বস্তুটো মানে টিছাৰক ওলোটাই সুধিব নোৱাৰে মই বুজি পোৱা নাই মোক বুজাই দিয়ক বুলি।
উম হয়, আজিকালি মানে বহুত ষ্টুডেন্টক ক'ব গ'লে দেখা যায় যে সিহঁতে হেৰি শিক্ষক শিক্ষয়িত্ৰীক সুধিবলৈ ভয় কয় ক'ব গ'লে বহুত ষ্টুডেণ্ট আছে এনেকুৱা।
উম, উম, উম। ত মানে সিহঁতে লগালে ঘৰত ক'ব যে মোক টিউচন দিয়া কিন্তু স্কুলত মানে সুধিব কিয় ভয় কৰে টিচাৰ বিলাকে এনেকে ভয় খুৱাই থৈ দিয়ে। টিচাৰ বিলাকক ফ্ৰেণ্ডলি হ'ব নোখোজে আচলতে বাচ্ছ বিলাকৰ লগত।
উম, হয়, হয় মানে সিহঁতে যদি ভাল টিচাৰৰ লগত ফ্ৰেণ্ডলি হয় মানে তেতিয়া টিচাৰো সতেও ভালকৈ বা হেৰি বুজাব পাৰিব। সেইটোও মানে ডাউট খিনি ভাল মানে ভাল ভাবে সুধিব পাৰিব কে বুজি নাই পোৱা সেইটো আকৌ বুজাই দিয়ক বুলি সেইটো ক'ব গ'লে।
উম, আৰু কিবা এটা বস্তু লক্ষ্য কৰিছানে। আজিকালি তোমাৰ সৰুৰ পৰা ক্লাছ ওৱানৰ পৰা ক্লাছ টেন মানলৈকে হা মানে পেৰেণ্টছবিলাকে প্ৰাইভেট স্কুল বিচাৰে। বাচ্ছা বিলাক মানে এডমিচন কৰোৱাৰ কাৰণে কিন্তু যেতিয়া মেট্ৰিক পাছ কৰে তেতিয়া সিহঁত কি লাগে মানে ফাষ্ট ইয়ৰ ছেকেণ্ড ইয়ৰৰ বহুতে প্ৰাইভেট স্কুল বিচাৰে তাৰ মাজতো চৰকাৰী স্কুলতো যায়। তাৰপিছত তোমাৰ ডিগ্ৰী কৰা বা ফাষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ প্ৰায়ভাগে চৰকাৰে বিচাৰে আৰু ডিগ্ৰী লাইনত এইবিলাকৰ ক্ষেত্ৰত কিয় প মানে পেৰেণ্টছ বিলাকে সদায় চৰকাৰে বিচাৰে। কিন্তু এইবিলাকত তোমাৰ মানে চৰকাৰীতো নালাগে ক্লাছ ওৱানৰ পৰা টেনৰলৈকে সিহঁতৰ তেতিয়া চৰকাৰে নিদিয়ে পুৰা একদম প্ৰাইভেট বিচাৰি ল'ব। পইচা লগা হ'লে যাক সেনেকুৱা কৰে
উম হয় মানে চোৱা ক'ব গ'লে। সেই সৰুতে প্ৰাইভেটত যদি পঢ়োৱা যায় তেতিয়া মানে হেৰি আজি মানে ক'ব গ'লে হেৰি চৰকাৰীখিনিত মানে ইমান হে ভালকৈ গুৰুত্ব নিদিয়েহি মানে যোনটো পাৰিছে সেইটোকে চোৱা যায়। এতিয়া বাৰু অলপ উন্নতি হৈছে হে চৰকাৰী বিলাকে মানে আজিকালি চবতে চোৱা হৈছে কিন্তু আগতে ক'ব গ'লে সেনেকুৱা হোৱা নাছিলে। চৰকাৰী কেইটাই মানে যোনখিনিয়ে পাৰিছে সেই ছাত্ৰ ছাত্ৰীকহে চোৱা হৈছে। সেইকাৰণে সেই পেৰেণ্টছসকলে মানে হেৰি মাক বাপকে মানে হেৰি গভমেণ্ট স্কুলত দিয়াতকে চৰ মানে হেৰি প্ৰাইভেটত দিব বিচাৰে সেইটো ক'ব গ'লে আৰু ডাঙৰ হ'লে গভমেণ্টত দিয়ে কাৰণ তেতিয়ালে মানে ফিজটো অলপ বাঢ়ি যায় ক'ব গ'লে দেখাত যাওঁতে আৰু মানে হেৰি ষ্টুডেণ্ট বিলাকেও মাক বাপেকৰ পৰা হেৰি পইচাটো খুজিব বেয়া পায় ক'ব গ'লে
অ সেইটো হয় আৰু তোমাৰ আজিকালি মানে চৰকাৰে অ মানে স্কুল বিলাকত কি কৰে তোমাৰ টিচাৰ বিলাকো মানে টিচাৰ বিলাক অকমান কেনেকুৱা থাকে জানা নে এ চৰকাৰী স্কুলতে পঢ়িব আহিছে বেছি গুৰুত্ব নিদিয়ে বাচ্ছা বিলাকক এনেকুৱা ইগনৰ কৰে যে এ হ'ব ক্লাছটো কৰাব আহিছে অকনমান কিবা বুজাই পেলাই গুচি যায় কিন্তু ক্লাছ যে ফৰ্টি ফাইভ মিনিটৰ হয় বা ওৱান আৰ ওৱান আৱাৰে হয় হা সেইখিনি টাইম সিহঁতে ইমান টাইমলৈকে থাকিব নোৱাৰে ক্লাছটো শেষ হোৱা দহ মিনিট মান আগত ওলাই যায় ক্লাছৰুমৰ পৰা
উম হয় হয় এনেকুৱা থাকে উম হয় হয় সেনেকুৱা দেখা যায় কিন্তু মানে হেৰি যোনখিনি সময় পাইছে মানে ভালকে গুৰুত্ব দি কিনে হেৰি ছাত্ৰ ছাত্ৰীক শিকালে মানে ভাল লাগে মানে ক'ব গ'লে আৰু কিছুমান এনেকুৱা ছা ছাত্ৰ ছাত্ৰীও থাকে যে হেৰি পঢ়াই থাকোঁতে সেই পিছফালে কথা পাতি থাকিব তাৰপিছত গুৰুত্ব নিদিব এই শিক্ষক শিক্ষয়িত্ৰী বকি থাকে নিজৰ মতে থাকে সেইটো হলেও বেয়া লাগে টিছাৰতে মানে নিজেও পঢ়িবি আহে ন সিহঁতেও মানে পঢ়ালে কিবা এটাটো নিজেও বুজিব লাগিব সিহঁতেও পঢ়ি আহে সেহটোও মানে তেতিয়া সিহঁতে যদি টিচাৰহতে হেৰি বুজাই থাকে কিবা কৰায় যেতিয়া সেই ছাত্ৰ ছাত্ৰীয়ে কথা পাতি থাকে টিচাৰহতও বেয়া লাগে যে মই পঢ়াই থাকোতে সেতে এনেকে কথা পাতিছে সিহঁতেও মানে তেতিয়া পঢ়াবও মন নাযায় ক'ব গ'লে
অ সেইটো হয় আৰু তোমাৰ ইফালে কি আছে কি মানে চৰকাৰী স্কুল বিলাকৰ বাচ্ছা বিলাকক অকমান মানে এই মেনাৰছটো শিকাব লাগে যিহেতু প্ৰাইভেট কিছুমান স্কুলৰ পৰা এই আচলতে প্ৰাইভেট কিছুমান স্কুলৰ বাচ্ছাবিলাকৰ মেনাৰ্ছটো ইমান ভাল নহয় চৰকাৰিৰো ভাল কিন্তু কিছুমান এনেকুৱাও আছে মানে স্কুল বেলেগ বেলেগ মেনাৰ্ছ থাকে সেই টিছাৰ এইটো বস্তু সৰুৰ পৰা ভালকে শিকাই যাব লাগে যাতে মেনাৰ্ছটো ভাল হয় ডাঙৰক ৰেচ কৰিব পাৰে সৰুক মৰম কৰিব পাৰে সেখিনি বস্তুয়ে বাচ্ছাবিলাকে শিকে তেনেকুৱাকে টিছাৰ বিলাকে আচলতে শিকাব লাগে চৰকাৰী প্ৰাইভেট বুলি কোনো কথা নাই
উম হয় হয় মানে এই এ মেনাৰছ বোলা বস্তুবোৰ মানে চবে ঘৰতে শিক শিকি আহে মাক বাপেকে অলপ গুৰু দিব লাগে হ'লেও স্কুলতো শিক্ষক শিক্ষয়িত্ৰী হঁতেও অলপ বুজাব লাগে সৰু প্ৰায় যে এনেকে এনেকে কৰা ভাল সেইটো মানে ঘৰত বেছি ভালকে শিকিব লাগে ক'ব গ'লে
অ ঘৰতো শিকিব লাগে তোমাৰ মানে কি হয় স্কুলত যদি এতিয়া স্কুলত লগৰ বিলাকত কেনেকে থাকিব লাগে টিছাৰ বেছি ভালকৈ কব পাৰিব ন সেই তাৰে মাজত ল লগৰবিলাকৰ লগত কাজিয়াজে লাগি যায় কিমান মাৰা মাৰি হয় এনেকে আমি পঢ়ি থাকোতে কিমান এনেকুৱা মাৰা মাৰি হৈছে লগৰ বিলাকৰ মূৰও ফাটি পাইছে মানে পাছতু তোমাৰ উম মুৰ চুৰ এনেকে ফাটি পাইছে মাৰা মাৰিতে ত' তোমাৰ এইবিলাক কিছুমান বস্তু সৰুতে থাকোতে শিকাব লাগে কেনেকে কি কৰিব লাগে টিচাৰ বিলাকক কি লাষ্টত টিচাৰ বিলাক কি কৰে অহ লাষ্টত তোমাৰ টিচাৰ বিলাক কি কৰে অ তহতে এনেকুৱা কাজিয়া কৰিছ বা কিয় বেলেগ ভুল কৰিছ আৰু কব কাজিয়া বুলি নাই কি বেলেগো কিবা কৰিছ তেতিয়া হ'লে তাতো পানিচমেন্ট দিয়ে কি তাৰ লগত বস্তুটো শিকাই নলয় যদি তহঁতে শিকা শিকাই চ তেতিয়া যদি সিহঁতে শিকা নাই তেতিয়া হ'লে পানিচ মেণ্ট দে কিবা এটা। যদি মানে শিকোৱাই নাই তেতিয়া আৰু কিয় পানিছমেণ্ট দিব লাগে ন ভালকে শিকাব লাগে বস্তুটো
উম মানে এইবোৰ চব সৰুতে শিকিব লাগে যদি সি সৰুতে নিশিকে ডাঙৰ হওঁতে যদি সেই মানে সৰুৰ পৰা যেনেকে দেখিছে যি কৰিছে সেইবোৰ ডাঙৰ হলে সেইটোৱে কাম কৰিব ত' সেইবোৰ মানে সৰুৰ পৰা শিকিব লাগে ক'ব গ'লে
অ আৰু তোমাৰ স্কুল বিলাকত ন বেছিকে মই ভাবো কি যে বেছি ষ্ট্ৰিক টিচাৰ থাকিব নালাগে ষ্ট্ৰিক থাকিব লাগে কিন্তু মৰমিয়ালো হ'ব লাগে তাৰ মাজত মানে কিবা বেয়া কাম কৰি যদি ভুল কৰিছে তেতিয়া ষ্ট্ৰিকটো আহি যাব লাগে কিন্তু যদি একো বেছি বেয়া কৰা নাই নে নৰ্মেলি থাকে তেতিয়াও যদি সেইবিলাক ষ্টুডেন্টকো যদি বহুত খং দেখায় মাৰে পিটে তেতিয়াহলে সেইবিলাক টিচাৰক ভয়ে কৰিব ন মাতিবৰ কাৰণে বাচ্ছা বিলাকে নোৱাৰা বস্তুটো সুধিব ভয় কৰিব
উম
তে ভালকে শি মানে হে কৰিব লাগে টিচাৰ বিলাকক অকমান চাই চিন্তি মানে যোনটো পিন্ঞ্চিপাল ক'ব গলে প্ৰিঞ্চিপালো ঠিক হব লাগে প্ৰিঞ্চিপালে বাকী টিচাৰ বিলাককো সেনেকে ঠিক কৰি ৰাখিব লাগে
উম হয়
ভয়তে বাচ্ছা বিলাক বহুত বেয়া হৈ গৈ আছে এতিয়া পঢ়িব নোৱাৰা হয় এনেকে ভয় দে একো সুধিবই নোৱাৰে টিচাৰক
হয় হয়
উম
হ'ব তেতিয়া ন ভাল লাগিল তোমাৰ লগত পাতি একো অ উম